মই শুন-শুনা-শুনানাই দেই ইমান। ডাঙৰকে ক'বা অলপ। খেল চাই আছো।
শুনিছা।
অ শুনিছো খেল চাই আছো কি কৈছা কি কৈছা
এনেই বঢ়ি আছোঁ
কেলে পঢ়িছা কি পঢ়িছা
ভাত খালোঁ এতিয়া ভাত খাই বঢ়ি আছোঁ
অ মৌচুমী অহা কথা আছিল মোৰ নাম নাহিলে নেকি
অঁ তুমি কেনেকে গম পোৱা
কি তুমি কেনে কালি কোৱা নাছিলাে বোলে মৌ মৌচুমী আহিব নেকি বোলে
অ মই যে তোমাক সেইদিনা কৈছিলো চাগে ন এইটিনত তাই ভনীয়েকৰ কিবা একযাম আছে তাৰপিছত হেৰি হ'ল আকৌ মই যে আজি কনটেকে মই য়ো পাহৰি থাকিলোঁ আজি এটিন বুলি পাহৰি থাকিলোঁ বাৰু তাইয়ো মোক একো নক'লে ময়ো তাই একো নকলোঁ কোৱা নহ'ল নহয় তাইক
অঁ
অ মোৰ বহুত দেৰিকে আহে মনত পৰিলে দে তেতিয়া আৰু তাই গ'লো চাগৈ উভতি কিনে ইয়াৰ পৰা
হে অ' এইবেলা আহিবা নেকি মহা হেন পাইছোঁ হেল্ল' হেল্ল'।
উম।
ফুৰিবলৈ আহিবা নেকি বোলো?
কি?
শিৱসাগৰলে ফুৰিবলে আহিবানে বোলো?
অ', ক'ত হেই তোমালোকৰ তাত?
শিৱসাগৰলে, যোৱা ক কথা কৈছিলে যে, চাবলে অ'।
টুৱেণ্টি এইট জুনত একযাম আছে। তিয়া
অ'।
সেই যে ভাত
তেতিয়া ভাত‌ উ, খোৱা নাই।
আজি সোনকালে খালো।
‌উম, খেল চাই আছো।
মানে পুৰা উম, চব্জি দি ভাত খাইছো, ইমান ভাল লাগিছে, সদায় মানে কিবা মাছ-মাংস দি ভাত খাই থকা হৈছিলে, সেট ভাবিছো কি সেইটো যদি ভাল লাগে নেকি তাৰপিছত আজি উম, চব্জি দি ভাত খাইছো, একদম পূৰা মজা এ পুৰা টেস্ট তোক ভাল লাগিছে অ'।
উম। ধেৰ মানুহ আছিলে, খেল চাই আছিলোঁ। এই, অথনি টিউচন কৰা মানুহটো, ল'ৰাটো যে, টিউচন কৰোঁ যে। আমাৰ গাওঁৰ যে, অ'। অ', সি আহিছিলে। অ, সি আহিছিলে তাৰপিছত মাক-বাপেক আহিলে, বহুত দেৰি বহিলে। খেলৰ কথা সুধিলে কিবাকিবি কথা পাতিলে। তাৰপিছত আকৌ দুটা, ল'ৰা দুটা আহি কথ, অ', আকৌ, এ নহয় সেট তি আহিছিলা আৰু বাপেকৰ মাক-বাপেক তাক নিবলে বুলি! নিবলে বুলি মানে এনে আমাৰ ঘৰলে আহিছিলে চাগে আৰু তাৰপিছত সেই একো নক'লে কেলেই আহিছিলে এই ওচ ল'ৰা, ল'ৰাকেইটাই পিছত খেল চাই আছিলে, বহুত দেৰি চালে। তাৰপিছত গ'ল আৰু এতিয়া। উম।
তোমাৰ কিমান, এসপ্তাহ মান পাৰ হৈ গৈছ ন?
কি?
এয়া কৰা, পঢ়োৱা?
পঢ়োৱা হ'ল, বেছি ক'ত এসপ্তাহৰ পৰা হ'ল? মই আজি একত্ৰিশ তাৰিখ, হ'ল, এক ত্ৰিছ তাৰিখৰ সেইটো, এহঁতৰ এমাহ, এ, বিছ দিন হৈ যাব। উম। সেইটোৱে।
হ'ব নেকি বাৰু।
কেলে?
এ ভাইটি এটা আহিছে মানে। ভাইটি এটা অহিছে। এ কিবা কথা এটা ক'বলে মাতিছিলো। তাক হেৰি, আহিছে আকৌ এতিয়া
অ', ক'ত আছে নো ৰুমত আছেনে তলত আছে?
এ দাদাহঁতৰে, অ', ৰ'। ঠিক আছে। হ'ব নহ'লেবা, উম।